অ হয়
ব ৰছা এই চ ৰখা ভাই খ লৈ পেলাই হয় নেকি
হা
হয় নেকি বোলো
উম তুমি
ময়ো সেই স্কুটিখন লৈ এপাক ওলাই আহিলো এইফালে তই গৈছা নেকি নাই নেকে বুলি ক'লেকো যোৱা নাই আৰু এয়া মানে কিবা এটা খাই আহোঁগৈ ভোক লাগিছে মানে সেইটো কাৰণে যাওঁ
অ
তুমি তুি
মই এনেই বোলো ওলাই আহিছো
ভালেই কৰিছা দিয়া।
অ বাকি কোৱা
বাকী আৰু চব ঠিকে থাকে আছে নে তোমাৰ
উম ঠিকঠাক আছে তোমাৰ ভালেই চলছে না
মোৰো চব ঠিকে ঠাকে আছে আৰু বাকি ব্য্ৱসায় চৱসায় চলি আছে
বাকী এতি চলি আছে আৰু মোৰ বাকী এতিয়া কি কৰি আছে পিছে?
এতিয়া বৰ্তমান তেনেকে একো কৰা নাই আৰু তোমাৰ ধৰা ব্যৱস াই চলি আছে মানে তোমাৰ ই খেতি বা কৰি থকা হৈছে আৰু তেনেকে দোকান চোকান চলি আছে
অ ইহৰ দোকান খুলিছা মোৰ মোৰ এনেই এয়া কি কবা এ ফ্লিপকাৰ্টত কৰি আছিলো মাজলৈকে এতিয়া এনেই খেতি বাতি লাগি আছো আৰু
ভালে কৰিৈছা এ ন খেতি বাতি অলপ লাগেই ঘৰত হয়নে এতিয়া ধান চান খেতি অলপ লাগে কাৰণ আজিকালি দেখিছাই বজাৰত চব বস্তু মানে তোমাৰ ইয়য়া মানে চব হাইব্ৰীড কিবা কিবি হৈ গৈছে গৈ বেলেগ মানে মেডিচিন মাৰা থাকে ভিটামিন জল্দি জল্দি বস্তু বিিলাকৰ মানে ডাঙৰ কৰিবৰ কাৰণে যি টি ভিটামিন চিটামিন মাৰে ন সেইটো কাৰণে মানে বস্তুবিলাক আজিকালি বিষাক্ত হৈছে বুলিয়ে ক'ব পাৰি আৰু মানুহৰ আন আন বেমাৰ হৈছে যিটি
অ আজিকালি যৌ তও পাচলি খাব ভয়ে বুজিছা
হা হাু
হেল্ল'
অ কি কৈছা বোলো
আজিকালি যৌ ত পাচলি খাবলৈ ভয়ে বোলো ন মেজ
পাৰে বাপৰে বাপ।
অ, ইউৰিয়া কিবা কিবি তাকে পইচাাহে নে সেইটো কাৰণে ঘৰতে খেতি বাতি কৰো আৰু শাক পাচলিও কৰো।
উম, ভালেই কৰিছ এ হেৰিটোটো লাগেও দিয়াচোন ঘৰতে।
অহ ',
বাকী তোমাৰ হেৰি এইটো কি কয় ইউটিউব চউটিউব চাইছা নাই বস্তুবলাক কিমান বান বানপানীহে আহি আছে।
হৰিপ চাইছো বুইছা এয়া বানপানী মানে কৈছে পুৰা পানী কিছুমান জেগা ৰ'দৰ কাৰণে হেৰি গৈছে। কিছুমান জেগা পানী হৈ গৈছে কি কবা ৰ'দ তত জিতি হৈছে।
হয় বাৰু।
সেয়াই আৰু।
এতিয়া যি - যি অৱস্থা হৈছে অৰুণাচলৰ কিমান জেগা তেনেকে মানুহ চানুহ ঢুকাইছে বা তোমাৰ ৰাস্তা পথ ভাঙি গোটেই মানে অৱস্থা নোহোৱা হৈছে। আৰু এইফালে আমাৰ বৰষুনেই নাই কি হৈছে আৰু ভগৱান জানিব এয়া।
এইবাৰ খেতি বাতিও বেয়া পানীয়ে নাই এতিয়ালৈকে ৰুবই পোৱা নাই।
সেইটোয়টো আমাৰো সেয়া একেই অৱস্থা হৈছে এতিয়া ৰুবলৈ পথাৰত পানী হলেহে হাল ব কৰি এতিয়া হাল ব গলে এতিয়া পানীয়ে হোৱা নাই কোনফালৰ পৰা খেতি কৰিব মানুহে।
এইটোয়টো অ, কি ক'বা বৈছা। সিফালেও বিপদ সিফালেও বিপদ কৰিলেও বিপদ নকৰিলেও বিপদ।
সেইটোতো আৰু এতিয়া মানে তোমাৰ কি হয় ধৰা কাম চম মানে ন নাথাকিলে আজিকালি মানে কি বহুত মানুহে এনেকুৱা দেখিছো যোনবিলাক মানে চাকৰি পিছফালে এনেকে নদৌৰি পেলাই তোমাৰ খেতি বাতি কৰি ধুনীয়াকে চলি আছে।
অ',
তোমাৰ হয় নহয় তুমি কোৱাছোন।
এটো ভাৱ মতে।
কাৰণ এতিয়া বহুতে চাকৰি পিছফালে দৌৰি দৌৰি মানে পিছত কি হৈ গৈছেগৈ। মানুহে মানে চাকৰি ই কমি গৈছেগৈ পাবলৈ আৰু বহুত কষ্ট মোৰো চাকৰি নাপায়। মানে বহুত মানুহ আছে। কৰি ভাল ইনকাম এতিয়া মানে কৰি আছে।
খেতি কৰিলে খেতিতো পইচা আছে মানুহে কৰিব নাজানে কাৰণে খেতিটো আৰু আজিকালি উম, আজিকালি মানুহৰ খেতি পথাৰ পথাৰত পৰি থাকে তেও খেতি নকৰে মানুহ বিলাকে আৰু এতিয়া কি কবা কোৱা।
সেইটোৱটো মানুহৰ মাটি এনেই পৰি থাকে। ঘাহ বন হোৱে মানে কটাই দিয়ে ঘাহ বনতে শুই যায় গৰু ছাগলী বান্ধি। চব নষ্ট কৰি পেলাই।
সেয়াই আৰু কি কৰিবা বাকী
বাকী এইবাৰ এনেকে মিহি মিহিকে খেতি এটা কৰিবলৈ আৰম্ভ কৰিছে আৰু বাৰু।
অ, সেইয় কাৰণে আমাৰ মানুহ উন্নতি নাই।
সটোয়েতো বেলেগ মানুহ আহি পেলাই সমান ভাল - ভাল কাম কৰে ভাল - ভাল তোমাৰ ধৰা ভাল - ভাল কাম কিছুমান কৰিব পেলাই মানে ধৰা দ নিজৰকে আগবঢ়াই লৈ গৈছে আৰু আমাৰ সেয়া এটাই আৰু চাকৰি পিছতে দৌৰি - দৌৰি পিছত মানে নিজৰে চব হেৰুৱাই। অকল চাকৰি কাৰণে লাষ্ট বয়সলৈকে চাকৰি কৰে এইবিলাক দৌৰি ঢাপৰি অৱস্থা নাই চাকৰি নাই। ন কোৱা লাষ্টত গ প সয়াই আৰু প্ৰাই কিবা কৰি ফু চৰি। গৈ টম- টম - টম - টম চলাইছে কিবা কিবি এইবিলাকে হৈছে গৈ লাষ্টত উম,
কৈছে মানুহৰ ব সয়াই কৈছে আৰু কি কবা নিজৰ মানে এটা কাম কৰিব পাই নিজে কিবা এটা কৰো। ঠাণ্ডা নাই কিবা এটা নিজে বি চেষ্টা কৰো।
হেৰিটোতো সেইবিলাকৰ প্ৰতি একোৱেই ধান্দা নাই।
নাই কি কবা আৰু আজি ওপৰতে লাগে চবকে বইছা।
সেইটোৱে চবকেইতিয়া কষ্ট কৰিব লাগিব ন কষ্ট নকৰিলে কি ফল পায় নেকি।
সেইটোতটো কি কবা আৰু মানে কৰিবওতো লাগিব আমি কলে তোক কি হব কোৱা।
সেইটো এইকাৰণে নিজৰ মূৰে খটাব লাগে ন এতিয়া মানুহৰ পাঁচটা আঙুলি সমান হৈ গ'ল। বুলিও মানে কি হয় সিহতে সেইটো জানিব লাগে যে মানে নিজৰ কিবা এটা। কষ্ট কৰিলে হয় মানে তোমাৰ কি হয় বস্তুতো তোমাৰ ফল কম পাব পাৰা। কিন্তু মানে সেইটো তোমাক খান। লাগিব তুমি নিজে কৰি পেলাই ঘটিছা বুলি ক'বলৈ মানে এটা থাকিব আৰু বুজিছা।
অ বাকী তোমালোকৰ। তোমালোকে এইফালে গাঁৱৰ মানুহ এজনৰ কিনা লগ পাইছিলো মাজতে। ভাল লাগিলে লগ পাই। এ আছিলে নামটো পাহৰিলো ৰখা।
অ' তাৰ কিবা তেওঁৰ কিবা আছে নেকি
আছে মানে। এই পুখুৰী মাছ কিবা পোহে বোলে।
অ' মীন পালনো আছে চাগে আমাৰ কাৰণত বহুত মানুহ সেইবিলাক আছে বা নিজে কাম বিলাক মানে কৰি আছে বহুত ভাগে কৰিছেও বহুত ভাগে। কৰা নাই অ'
অ' কৈছে কৈছে বহুতে কৈছে
উম। এতিয়া শুনাচোন তুমি চোৱাা এতিয়া এতিয়া নিজৰ মানে এটা কৰ্মসংস্থাপন হব লাগে মানুহৰ সেইটোৰ বিষয়ে মানে তোমাৰ মতামত। টো কেনেকুৱা তুমি মোক সেইটো কোৱাচোন যে তুমি মানে এইটো সময়ত যে এজন মানে। ধৰা নাম কি কব পাৰা ওঠৰ বছৰ বা বিশ বছৰ বয়সত। যোনবোৰ নিবনুৱা বুলি কয় তেওঁলোকে কি কৰিব লাগে এইটো তোমাৰ মতামত।
নিবনুৱা মানে নিজৰ মানে চাকৰি কথা ভাবি থাকি। লাভ নাই নিজে কিবা এটা কৰিব। কাৰণে সেই ভাত্ৰত আগবাঢ়ি যাব লাগে যে নিজে কিবা এটা কৰি। নিজৰ কিবা এটা বিজনেচ আগবঢ়াই আগুৱাই নিও
অ চবৰে মতলব একে নহয় ন হেৰি যদি। বৰে কি বেলেগ উ ময়ো মানে ভাবি আছো সেইকাৰণে তোমাৰ। মতামত টো ললো মানে তুমি কি ভাবা যে আমাৰ এতিয়া যোনবোৰ নৱপ্ৰজন্ম এতিয়া কি কৰিব লাগে। এইটোবয়সত মানে।
অ 'সেইটো বয়সত নিজে কিবা এটা
পঢ়ি পেলাই চলিব লাগে
পঢ়ি পেলাই টো চলিব লাগে যদি পঢ়ি পেলাই চলাও নাই খালি অ কৰি পেলাই কিন্তু এ এটাই কথা খালি খালী থাকিব নালাগে। এনে বেকাৰ থাকিব নালাগ কিবা এটা নহয় কিবা এটা কৰি থাকক।
সেইটোয়ে তুমি দেখিছা এতিয়া বহুত এনেকুৱা ল'ৰা ছোৱালী আছে মানে যোনবোৰ। আঠাইশ ঊনত্ৰিশ ত্ৰিশ বছৰ হৈ গ'ল কিন্তু সিহঁতে মাক বাপেকৰ পইচাৰ তলতে মানে খাই চলি আছে। কাৰণ সেনেকে হলেতো নহব ন কাৰণ নিজৰ এতিয়া এটা মানে আগবাঢ়ি আছে নি। নিজৰ এটা তোমাৰ বনি আছে মানে আৰু লাইফত আগবাঢ়ি গৈ আছে যে সিও নিজেও বনিব এটা ডাঙৰ মানুহে শুব এদিন ত সি মানে এইটো সময়ত লাষ্ট সময়ত তেয়া কি কৰিব যে এতিয়া ত্ৰিশ বছৰ হৈ গ'ল ত্ৰিশ বছৰ বয়সত মানুহে কিবা কামৰ কাৰণে মাথা কটাব লাগে নে তাত। আগতেই তোমাৰ মদতটো দোৱাচোন তাতকে আগতেই মানুহে নিজৰ মানে এষ্টাব্লিছ হ'ব লাগে।
সেইটো এইটো সেইটো কাৰণেটো আমাৰ আমাৰ মানুহখিনি উন্নতি নাই না মাথা নামাৰে। লাষ্টলৈ থৈ দিয়ে কি কিবা এটা কৰিম থ কিবা এটা কৰিম থ যে আগৰ পৰাই মাথা নামাৰিলে পিছলৈ একো কৰিব নোৱাৰে। আগৰ পৰা এটা যে মনত ৰাখি থব লাগিব যে মই এইটো কৰিম
অ টি চাৰট হব কৰি তুইছা সেইটোয়েইটো ময় তাকে ভাবিছো মানে সেইটো কথা ময় মানে ভাবি থাকো আৰু আৰু বহুত মানুহ মানে আজিকালি কি হয় বেকাৰ বহি বহি ঘৰতে খাই বৈ পৰি মেলি নিজৰ মানে শাৰীৰিক অৱস্থাতটো নোহোৱা কৰি পেলাইছে না জিম না ৰাণিং কিবা এনেকুৱা দৌৰিব কৰিব একোট কৰিব নাযায় নিজৰ অৱস্থা মানে একদম বেয়া হৈ গৈছে শকত হৈ একেবাৰে মানে তোমাৰ উ বিভিন্ন ধৰণৰ বেমাৰে পায়
বাইক বা স্কুটি এখনৰ ওপৰতে উঠি ঘূৰি ফুৰে দিনটো কষ্ট নকৰে, খোজ অকন এইকনৰ পৰা সেইকনলৈও খোজ কাঢ়ি নাযায়। তুমি, সেয়া নহয় কি হ'বনো? আৰু সংসাৰৰ বাহিৰৰ বস্তু খাই, ফাষ্ট ফুড খাই এইবিলাকৰ বা গ গাতে চেহেৰা এনেকুৱা নহৈ কি হব। সেইটোৱে।
তোমাৰ মতে তো শুনা চোন, তোমাৰ মতে এতিয়া মোক কোৱা যে এ মানে মানুহে জিম হওক বা দৌৰা হওক সেইবিলাক কৰি থাকিব লাগে নে নালাগে বা সেইবিলাক কৰিলে মানে কি কি ভাল হয়?
মানে মানুহে সেইবিলাক কৰিব লাগে, কিন্তু জুন তাৰ মানে জিমটোয়ে চব নহয়। মানুহে যদি নিজৰ কিবা কামত পৰিশ্ৰমে কৰে সেই পৰিশ্ৰমেই চব হৈ যায়। জিম দৌৰি নাথাকিলে হ'ল যদি কিবা ফিজিকেল হেলডি থাকিব লাগে, কিবা কৰিব থাকে
মই সেইটো কোৱা নাই। মই কৈছো তোমাৰ জিমটো মানে কি হ'ব বডি বনোৱাৰ কথাটো কাৰণে মানে নিজৰ শাৰীৰিক মানে যোনটো ব্যৱস্থাটো, মানে এতিয়া অৱস্থা নোহোৱা হৈ যায়। যে তোমাৰ ভাবা ৰাতিপুৱা খোজ কঢ়া হওক বা দৌৰা হওক, কিবা এটা নহয় মানুহে লাইফত কৰি থাকিব লাগে বা ব্যায়াম হওক উম। এই টো কথা কৈছো তোমাক। সেইটোতো কৰিব লাগে হয় নে নাই? কোনো কোনহ'ব নাই এনে এনে মানে এইবিলাক চব এনেই আৰু বুজিছা।
এই জিমটো আজিকালি কি হৈছে জানা, মানুহে দেখাক দেখি যায়। বুজিছা। দেখাক দেখি যায়, মানুহে তাৰ মানে ফিজিকেলি হেল্ডি থাকিম বুলি পাৰ্চেন্ট মান যায়, এইত্ৰি পাৰ্চেট মানে সৰু সৰু ল'ৰা ছোৱালী দেখাক দেখি বডি বনাব এ এইবিলাক যে, সেইবিলাক বেকাৰ। একো নিজৰ নথকা।
একমাহ মাৰিব আৰু, একমাহ দেৰমাহ মাৰি চব মানে একো নোযোৱা হয়। বা মাক বাপেকৰ পইচাবিলাক বৰবাদ কৰে, হয় নে নহয়?
এয়াই আৰু, কি ক'বা?
সেইটোয়েই নিজৰ হেল্থৰ ওপৰত মানে শাৰীৰিকৰ ওপৰত মানে নিজৰ অকমান ধ্যান থাকিব লাগে। স্বাস্থ্যৰ ওপ হয় নাই? ভাল খাব লাগে, শাক-পাচলি সেউজীয়া শাক-পাচলি খাই কৰি, এইবিলাক জাং ফুড, ফাষ্ট ফুডৰ কাৰণে মানে এইবিলাক বেছি খালে পিছত বহুত মানে বেমাৰে, বেমাৰেতো দেখা দিয়েই জান নাই বেমাৰ বহুতে পায়, কিবা কিবি থাইৰইড হওক বা কিবা বেমাৰ চুগাৰ ছাৰ এইবিলাক আছেই। আজিকালি এইবিলাক মানে বেমাৰ কমন হৈ গৈছেগৈ আৰু।
মাক বাপেকৰ কথা শুনিবও লাগিব ন ল'ৰা ছোৱালীয়ে নিজৰ। নুশুনে আজিকালি, যি মন যায় তাকেই কৰে। বুজিছা এইবিলাকক অ এইয়া ধ্বংস পথলৈ আগবাঢ়ি গৈছে আৰু, বাকী একো নহয়।
সেইটোৱেই, হয়। আৰু। ভাল কৰ্ম কৰিব লাগে, ভাল কাম মানে চব এইবিলাক কৰিব লাগে, তেতিয়াহে মানুহ এজন মানে এজন মানুহ বুলি গণ্য কৰে আৰু।
উম, পিছে আৰু এটা কথা সুধিবলগীয়া আছিল। তোমাৰ দোকান কেনেকে চলি কেনে চলিছে?
মোৰ দোকান ভালেই চলি আছে বাৰু বৰ্তমান। ব্যৱসায় আৰু মোৰ চব ঠিকে চলি আছে কাৰণ মই সঠিক সময়ত সঠিক ব্যৱস্থা কৰি থ
এই বহুত, তোমাৰ দোকান খোলোতেই যোৱা বহুত দিনৰ আগত যোৱাই নাই, ৰখা যাম এদিন।
আহিবা আহিবা কোনোবা দিনা। তোমাৰ কেনেকুৱা চলি আছে?
হা? অ', যাম দিয়া, যাম দিয়া এদিন। মানে এইকেইদিন মানে খেতি বুলিয়েই তাৰমানে এইকেইদিন লাগি আছো নহ পথাৰতেই, ব্যস্ত আছো মানে। যোন ফ্ৰী হলেই
আহিবা কোনোবা এদিন সন্ধিয়া পৰত আহিবা। আজি আহিলেও আহা তালে। বেলেগ এদিন যদি সন্ধিয়া পাৰা মিলাই আহিবা। হয় নেকি অ আহিবা
অ যাম যাম বাকী খবৰ খাতি ভালেই এইটো ন।
চব ঠিকে আছে আৰু দিয়া তোমাৰ ভালেই
উ ভাল ভাল চলি আছো আৰু কি কবা আৰু
অ ঠিকে আছে দিয়া ন তোমাল